কি খবৰ তোমাৰ? কি কি খবৰ তোমাৰ?
ভাল, মোৰ ভাল খবৰ।
উম।
তোমাৰ কি খবৰ? মই এই খানা বনাই আছো।
অহ।
তোমাৰ কি খবৰ?
মোৰো আছো দিয়া ভালে আছো।
অ তুমি ক'ত থাকা?
মইতো ইপানে আমাৰ গুৱাহাটীতে থাকো। তুমি?
অ মই গুৱাহাটীতে থাকো।
অ তাৰ মানে অকমান দেৰি আগত মানে মোৰ এনেকা হৈছে ন আজি বাহিৰলৈ গৈছিলো অকমান মানে তোমাৰ হেৰি আমাৰ এইপিনে এই চা-চানমাৰি পিনে চান্মাৰিফানে গৈছিলোতো। সেইফানে মানে ৰাতিপুৱা অলপ কামৰ কাৰণে কৰিছিলোঁ। সেই মানে জাম বেছি হৈ গৈছে। সেইকাৰণে মানে আমি আৰু। আমি লগৰবিলাক গৈছিলোঁ। আমি মানে অলপ ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। তোমাৰ মানে এইটোৱে, এই কনতো চিনি পাইছাগে। অ', তে এপ্ৰিল এপ্ৰিল লৈ গৈছিলোঁ মানে। লগৰ কেইটাক লৈ ৰাতিপুৱা ওলাই গৈছিল। আ আমাৰ মানে অলপ দেৰি হৈ গ'ল। তাৰমানে, আমি চাৰিজন মান গৈছিলোঁ আৰু লগৰ বিলাক। তাতে মানে অলপমান ফুৰি আহোঁ কাৰণ এইটো গৰমৰ হেৰি না। গৰমৰ দিনটো অলপমান মানে। গা ধুম বুলি ভাবি কিনে গ'লো আৰু তাতে। তাতে কিন্তু গৈ কিনে ভালো লাগে দে। বাৰু যিয়ে নহওঁক, তাৰ পিছত আহাত- টাইমত মানে আমি অলপ জাম পাই গ'লো মানে। সেইকাৰণে অলপমান দেৰিও হৈ গ'ল। আহোতে আহোতে মানে তাতে, তোমাৰ মানে ব্ৰিজ টো বনাই আছিল ন এইটো। কমপ্লিট হৈছে এতিয়া। বৰ্তমানতো কমপ্লিট হৈছে বাৰু, তথাপিও মানে এটা জাম থাকে আৰু। যিয়ে নহওঁক, সেইকাৰণেও অকমান অসুবিধা পাই আছোঁ আৰু। বাৰু তোমাক, তুমি ফুৰিব কাৰণে ভাল পোৱা না।
অ', মই ফুৰিবলৈ বৰ ভাল পাওঁ। মই একেটা দিন মানে ময়ো কাম কৰো ন। এইকেইটা দিন মানে ছুটি আছিলে। তাকে অলপ ফুৰিবলৈ যাওঁ বোলো। এ আমাৰ ইফালে ছিক্স মাইলৰ ফালে ইমান যাম। যাবলেই নোৱাৰি, ইমান গাড়ী। পি পাপ, পি পাপ ইমান যে শব্দ হয়।
হয় হয়। হয়। তাৰমানে তুমি আৰু। হয় হয়, তুমি কোনখিনি জাগাত গৈ পাইছাঁ, মানে ফুৰিব নে ক' কত গৈ পাইছাঁ।
মই এনেইতো ইফালে- বহুত জাগা ঘূৰিছোঁ কিন্তু এইবাৰ ভাবিছো এই তুমি বা শুনিছা নে শুনা নাই, এই সোণাপুৰ চাইদে বোলে কিবা। এটা চাইন্স মিউজিয়াম বনাইছে। জ্ঞানৰ বিষয় চাইন্স চিটীয়ো। হয় হয়। তাতে এবাৰ যাবলৈ মন আছে, কাৰণ তাতে- তাতে জ্ঞানৰ বিষয় ন। অলপ জ্ঞান- ন বস্তু আছে, এনে ঘুৰিবলে ভাল আৰু সেইকেইটা জেগা, কাৰণ অলপ নি যে নাজানা জ্ঞান কেইতাও পোৱা যায় ন।
হয় হয়।
তাকে ভাবিছোঁ যাওঁ বোলো। আৰু আজি বতৰ তটো ইমান, ভালে আছিলে কিন্তু লগৰকেইটা- লগৰ বোৰে অলপ ক'তবা বেলেগ প্লেনিঙ কৰিছে, সেইফালে গ'লে। দিনা ট্ৰাই কৰিম।
হয় হয়, নিশ্চয় কৰিবা। তাৰমানে একদিন আমিও গৈছিলোঁ মানে। আমি যেতিয়া বনাইছিলোঁ ন হৈ গৈছে। আদি কৰি তোমাৰ এসপ্তাহ বেছি হৈ গৈছে, আমি গৈছিলোঁ তাতে। বাত তাতে মানে তোমাৰ সেইটো পুৰা কমপ্লিট হোৱা নাই বৰ্তমান লৈকে। তাৰমানে তোমাৰ এই দুটা চেক্টৰে খোলা আছে। আৰু দুটা চেক্টৰ মান মানে কমপ্লিট হোৱা নাই। মানে এলাও নকৰে এতিয়া বৰ্তমান। এলাওটো কৰা নাই, তথাপি যাব পৰা যায়। গ'লেও মানে, এতিয়া মানে তোমাৰ এনেকুৱা ভিতৰতো এনে আৰু টিকটৰ পইচা দি কিনে তথাপি ভিতৰত পইচা দিব লগা। দেই, কিছুমান বস্তু কাৰনে তাৰপৰা- থ্ৰী ডি আছে ন, থ্ৰী ডি তাতে আৰু চাম বুলি ভাবিলোঁ কিন্তু তাতে আকৌ কি? তাৰমানে তাতে এন্ত্ৰি কৰিব কাৰণে তোমাৰ চল্লিছ টকা কৰি লাগে এটা মানে থ্ৰী ডি চাব কাৰণে মানে আৰু তাতে মানে যে আমি ইমান তাৰমানে এইটো চাইন্স চিটিতো তোমাৰ বহুত ওপৰত হয় ন' আৰু তাতে হ'লে মানে তোমাৰ দোকা দোকান চোকান নাই আৰু। এ, কিবা খাম, কিবা হেৰি কৰিম তেনেকুৱা একো নাই। বা তাতে তাতে আছে কেফে, কেফে পিলা আছে কিন্তু বহুত দাম, তোমাৰ যেনেকুৱা আমাৰ ইয়াৰে দহ টকা মানে চিঙৰাটো চিঙৰা চিনি পোৱা ন' চিঙৰা?
হয় হয়, চিনি পাওঁ।
হয় এইটো, চিঙৰাটো তাৰমানে তাতে চল্লিশ টকা, দহ টকা দামৰ চিঙৰা চল্লিশ টকা।
আচ্ছা, মানে বিশেষকে যিখিনি বস্তু চ' আমাৰ বাহিৰত কম দাম ন'। সেইগিলা ক্ষেত্ৰত মানে অলপ বেছি হৈ যায় কাৰণ বাহিৰত দোকান নাই ন'।
হয়।
তাৰ কাৰণে মানে সিহঁতে অলপ বেছিকে লয়। হেইটোৱে আৰু। আ, তুমি এনে ক'ত ক'ত ঘুৰিছা?
আৰু বতৰো বেয়া আছে ন' এই কেইদিন?
অ' একেইদিন তত, উম, তৎক্ষণাত বৰষুণ, তৎ পিছত এই ৰ'দত ওলাই গলিও বেয়া, বেমাৰ হ'লে আৰু দিগদাৰ হৈ যায়। তাকে। ভাবিছোঁ অলপ ফুৰিবলৈ, হা
তাৰমানে আমাৰ হেৰি আপোনাৰ হেৰি কি এইটো জোৰাবাট এৰিয়া ন'। মানে যোৰাবাট এৰিয়াত বহুত বৰষুন কা যোৱাকলিতো দুই ঘণ্টা মানে পৰি বৰষুন পৰি তেতে মানে, তাতে পুৰা পান পানী বৰ্তি হৈ গৈছে, পুৰা জাম হৈ গৈছে, গম পাই ন'? জাম হোৱাৰ কাৰণে
অ' নিউজত চাইছিলোঁ। মানে তোমাৰ ইফালে যোৰাবাট চাইডে অলপ বৰষুণ দি তাৰমানে বানপানী হৈ যায়, মানে অলপ মানে বেছ বিশেষকে বেছিকে দিছিলে, অ'।
হয় হয়। পাহাৰ এৰিয়াটো সেইকাৰনে মানে আৰু যোৰাবাট তাৰমানে জোৰাবাটটো অলমান জাম মানে কি কিয় হয় কাৰণ ডাউন এৰিয়া হৈ গ'ল ন'। সেইকাৰণ তাতে অলপ বেছিকে জাহিৰী হৈ গৈছে, যোৱাকালি আৰু পুৰা মানুহবোৰে কম কষ্ট পোৱা নাইতো। ষ্টুডেণ্টবিলাক আহোতে আহোতে মানে বেচেৰা ফাঁচি গৈছে ন' তাতে।
অ'।
বহুত দিগদাৰ হৈ যায়। তাৰ পিছে আৰু আৰু ক' ক' যাবৰ কাৰণে ইচ্ছা আছে বা গৈ পাইছা তুমি ফুৰিব?
মানে বিশেষকে এতিয়া যাম বুলিও কলে যাম বুলি ভাবিছোঁ এটা তোমাৰ এই যে উমানন্দ মন্দিৰটো আছে, বিশেষকে এতিয়া যাবতো নোৱাৰি কাৰণ বতৰ বেয়া যিহেতু বৰষুণ, বৰষুণ হ'লেতো পানী বেছি বাঢ়ে ন'। ৰিক্সি আছে অলপ যাবলে।
হয়।
আৰু বিশেষকৈ মন্দিৰ চন্দিৰ বুলি ক'লেই মানে, ঘূৰিব গ'লে মানে ফেমিলিত লগত অলপ ভাল লাগে। ফ্ৰেণ্ডকেইটাৰ লগত মানে এনে মিউজিয়াম চিউজিয়াম ঘূৰিব পাৰি তোমাৰ ফ্ৰেণ্ডকেইটাৰ লগত কিন্তু মন্দিৰ চন্দিৰ গ'লে মানে ফেমিলিৰ লগত গ'লে মানে এটা বেলেগ আনন্দ এটা আহে।
হয় হয়, কাৰণ মন্দিৰলৈ গৈ আমি হয় মন্দিৰলৈ যাওঁ আমি কাৰণে সেৱা কৰিব যাওঁ হয় ন, ভগৱানৰ পৰা আৰ্শীৰ্বাদ লব যিয়ে নহ কাৰণ ফেমিলিৰ লগত গ'লে মানে এটা কি হয় মানে আমি, আমি কি বিচাৰো আমাৰ মানে পৰিবাৰটো সুখী শান্তিত থওক হয় ন, সেইকাৰণে আৰু মানে এই এইবোৰ ঠাইত মানে আমাৰ এইটোৱ যেনিবা, আমাৰ যেনুবা মা হওঁক দেউতা হওঁক ভাইটি বন্ধু, বন্ধু বিলাকেও যাব পাৰা যায় মানে যদিও ক্ল'জ থাকে আৰু
উম পাৰা।
সিহঁতৰ গ'লে মানে হয় তাৰমানানে কি হয় মানে, আমাৰ উমানন্দ মন্দিৰটো আৰু বহুত ভাল কাৰণ এইটো পানীৰ মাজটো আছে হয় ন, এইটো আইলণ্ড নিচি নয় গ ন
অ', আইলেণ্ডছ হৈ গ'ল কিন্তু, এতিয়া এতিয়া বিশেষকে মানে যাব নোৱাৰি কাৰণ, বৰষুণৰ বতৰ বেছি পানী হ'লে আৰু দিগদাৰ হৈ যায় ন, আৰু ফেমিলিৰ লগত গ'লে অলপ ফ্ৰেনড কেইটাৰ লগত গ'লে অলপ এডজা কৰিব পাৰি ফেমিলিৰ লগত নোৱাৰি ন অলপ ফেমিলীয়ে কষ্ট পালে বেয়া লাগে। গটো তাৰ কাৰণে ভাবিছোঁ, অলপ দিন অলপ চাই লওঁ আৰু এতিয়াটো চামাৰ ভেকেশচনো দিছে ফেমিল সৰু সৰু পোৱালি কেইটা আছে সিহঁতকো ঘূৰাব নিব পাৰি। চাওঁ, একেটা দিনত চাই লওঁ যদি বতৰ ভালে থাকে তেনেহ'লে ইফালে চায়ন্স মিউজিয়াম আছে বোলে, সিালে পোৱালী কেইটাকো ঘূৰাব নিব পাৰি। আৰু সেই উম, সেইটোৱে আশা কৰো আৰু। যাব পাৰিম যিহেতু, বতৰে বতৰেহে কব কথাবিলাক বতৰৰ মহিমা অলপ বেলেগ।
এতিয়া মানে এইটো চিজনে এনেকুৱা ন এতিয়া এইটো উপায় নাই, আমিটো একো কৰিবও নোৱাৰো এ বৰষুণ বৰষুণ নহ'লেও নহয় মানুহক, আৰু হ'লেও দিগদাৰ। এনেকুৱাো পৰিস্থিতি মানে তোমাৰ বৰষুণ পৰিলে মানে কি হয় ঠা ঠাণ্ডা মানে নাই কিন্তু, গৰমৰ মাহত মান বৰষুণ পৰে যেতিয়া গৰম গৰম বেছি হ'লেও মানে পৰি দিলে অলমান ভাল হয়, কাৰণ অকমান হ'লেও মানে গৰম কমি আহে ন হয় নে ন?
অ অ', গৰমো কমি আহে আৰু বিশেষকে বৰষুণ নিদিলে মানে গোটাই ৰাস্তা ঘাট ধূলি হৈ থাকে, ৰাস্তা বোলি নহয় বিশেষকে বহুত খিনি গছ গছনিও শুকাই যায়।
হয়
এতিয়া যেতিয়া বৰষুণ দিয়ে মানে চবেই মানে ভালে লাগে, সেইটোৱে যে ঘুৰিব যাবলৈ অলপ অসুবিধা হয় আৰু তেতিয়া।
সেইটোটো হয় কাৰণ, উম যে আমি ফুৰিবলৈ যাওঁ ন ফুৰিব লৈ গ'লে মানে এনেকুৱা হ'ব লাগে যেন মই আমাৰ নিজৰ প্ৰাইভেট গাড়ী হ'লে মানে অ অকমান সুবিধা, নহ'লে মানে এনেে পেঞ্জাৰ গাডী গ'লে আমাৰ মানে কি হয়, টাইম ক্ষতি কিয় হয় কাৰণ জাম বেছিকে পায়, আৰু য'তে ত'তে দুুখাই দুুখাই যাব ন সেইকাৰণে আমাৰ
উম
সময়ো বেছি যায় আৰু জামো হোৱা হয়, সেইকাৰণে মানে আমাৰ বহুত প্ৰব্লেম হৈ যায়
তাকে আৰু মানে যিখিনি তুমি ধৰা এঘন্টাত ঘূৰি আহিম বুলি ক'লে তুমি তাতে এঘণ্টা চাবই নাপাবা, একো। যাই পিনে, আহিব লগা হৈ যায়। সেইকাৰণে, বতৰ ত' চাই লওঁ, কি হয়, কেনে হয়?
সেইয়াই কথা। চোৱা জাগাটো কি হ'ব? ভগৱানৰ পৰা এইটোৱে, কৰোঁ যে তোমাৰ, তুমি যি ভাবি আছা, সেইটো হয় লওঁক ন'।
তাকে, মইয়ো সেয়ে, কামনা কৰোঁ।
হয়, হয়। তাৰমানে, মই মানে, অকমান দিন আগত মানে, তোমাৰ হেৰি, আজি কৰি এমাহ মান হ'ল চাগে। মানে, তোমাৰ এইটো বৰা পানী-বৰা পানী মানে, এইপিনে তোমাৰ, শ্বিলং চাইড পৰেতো। সেইকাৰণে মানে, গৈছিলোঁ। গৈছিলোঁ মানে, তাতে আমাক কামৰ চিলচিলাতে গৈছিলোঁ। কিন্তু, জাগাটো বহুত শান্ত! এইবাৰ ঠাণ্ডা মানে, গৰম ইমান নাই। ঠাণ্ডা এৰিয়া হয়, ন'? আৰু বতৰ মানে, ঠিক-ঠাক আছে। সেইকাৰণে, অকমান ভাল লাগে, কি মানে, যাবলে ইচ্ছা কৰে। কিন্তু, যাবলৈ নোৱাৰি। কাৰণ, সদায়-সদায়তো যাম বুলি, এইটো সুবিধা নহয়, ন'! আমাৰো মানে, কিবা-কিবি পৰিস্থিতি থাকে আৰু।
উম! তাকে, মইয়ো ভাবিছোঁ! এতিয়া, যিহেতু, গৰম-চৰম নাই। তেনেহ'লে, মইয়ো এবাৰ বৰা পানী যাই আহোঁ।
ঠিক আছে, দিয়া। ঠিক আছে, দিয়া ন'! পিছলৈ কথা পাতিম, কোনোবা এদিন হা। তাকে, মানে অকমান মানে, অ'! অকমান মানে, এতিয়া, কাম-কাম, কামো আছে, সেইটো কৰি লও ন'। কৰি পিনে, কথা পাতিম দিয়া।
অ'! হ'ব দিয়ক, উম! হ'ব দিয়ক।
কথা পাতি ভাল লাগিলে!
মোকো, আপোনাৰ লগত কথা পাতি ভাল লাগিলে!